কি কৰি আছে, এ এনে বহি আছো কাম বন কৰি আজৰী হৈ।
অ', অ'।
তই কি কৰিছ।
মইয়ো এয়া এনেই বহি আছোঁ।
অ', ভাত পানী নাই খোৱা।
ভাত পানী নাই খোৱা, এই চাহ অকন খাই উঠিছোঁহে, ভাত বনাই থৈছোঁ আও খোৱা নাই।
উম, উম।
অ', মোৰ আলোকচিত্ৰবিলাক পাইছিলি নে, মই ফুৰিবলে গৈছিলোঁ নহয়।
অ', পাইছিলো তোক সেই তাকে সুধিম বুলি ভাবিছিলো, ক'লৈ গৈছিলি ফুৰিবলে ইমান।
হেৰিয়লে গৈছিলো, তেজপুৰো গৈছিলো।
ফুৰ-ফুৰ দে তহঁতৰ দিন পৰিছে আৰু ফোৱা।
উম,
তাৰপিছত এই তেজপুৰলে গ'লোঁ, তাত ধেৰ বস্তু আছে চাবলগীয়া।
অ', শুনিছো আমাৰ লগৰ দুজনীমান গৈছিলে পিছে তেজপুৰত বহুত চাবলগীয়া বস্তু আছে বোলে।
ক'ত থাকিল ইহঁত।
তাতে সেই ৰুম ল'লো।
অ'।
ৰুমতে থাকিলো, এ বাহঁতৰ ঘৰ আছে যদিও তাত থাকিবলে বেয়া নহয় আমি চাৰিটামান গৈছিলোঁ।
অ'।
লগৰ চাৰিটামান।
অ'। উম, লগৰবিলাকৰ লগত থাকিলি আও লগতে।
উম, ভাবিছিলো তোকো লৈ যাম বুলি। তাৰপিছত আকৌ সেই তইও আমাৰ এ মানে বেলেগ ল'ৰা ছোৱালীৰ লগত তই ভাল নালাগিবও
এই নালাগে আৰু মোৰ তাতে পৰীক্ষা আছিলে যে।
অ', তেতিয়া তো পৰীক্ষা আছিলে অ'।
অ', সেইটো কাৰণে আকৌ।
অ', তোক কৈছিলোঁ নিকি বাও মই।
তই কৈছিলি ওলাবি যা যদি তাৰ মই আকৌ সয়া কলো নহয়ই পৰীক্ষ- ক্ষাছে সেই কাৰণে আকৌ লগৰখিনিৰ লগত যাবলৈও বেয়া। উম।
তেজপুৰলৈকেয়া গ'লো।
অ এই বাকী যোৱা নাই শ্বিলং তিলং এইবো?
সেইফালে যোৱা নাই তেজপুৰৰ পা তো তেজপুৰতে তো মোৰ দুদিন লাগিলে নহয় তেজপুৰত দুদিন লাগিলে আকৌ নাৰায়ণপুৰত থাকিলো এদিন।
অ।
তাপিছতা তেজপুৰত এ অগ্নিগড় অগ্নিগড়টো তোৰ এটা মানে ওপৰলে যোৱা হেৰি এটা আছে।
ওহ।
ষ্টেপ এদি গৈ তাৰপিছত ওপ সেইকণত অগ্নিগড়ৰ সেইকণত ৰখি দিলে গোটেই গুৱাহাটীখন দেখি যায়।
অ হয় নি?
তাতে মানে চব চাই থাকিব পাৰি এই যে এই কৈছিলে যে ঊষাহ অনিৰুদ্ধ আহি আহ সেৰি কিবা হওঁতে হওঁতে যে চাই আছিলে যে বানৰজা
অ অ।
সে সেয়া।
উম যাব লাগিব তেতিয়া চাবলে। অ মানুহ বিলাকে চাবও লাগে আজিকালি ফুৰিবলৈ যাবও লাগে দেই।
আজিকালি বহুত মানুহ আছে গম পাও নে মই এনেই ভবা নাছিলো ইমান আৰু তাতে বন্ধৰ দিন যে।
বন্ধ অ। আৰু মানে কি হয় তো আজিকালি মানুহবোৰ ঘৰৰ পৰা চাবি চুন নিজক লৈ ব্যস্ত কাৰণে কলোক- কো নাযায়েই মানে, সময়ে নাই।
অ বন্ধ দিনতে সেই ল'ৰা ছোৱালী বিলাকক লৈ যায়।
এতিয়াতো ধৰ লৰা ছোৱালী বিলাকে চাব লগীয়া শিকিবলগীয়া বহুত বস্ত-
বহুত বস্তু আছে এতিয়া গুৱাহাটীখন গোটেইখন দেখি যায় মানে কিমান ডাঙৰ এটা এলেকা দেখে।
অ সেইটো দেখিতো তাৰপা কিবা এটা আয়ত্ব কৰিব পাৰিব।
তাত থাকি এই যে মজক কছো ওপৰলে যায়। টা সেইকণত যে বহুত ল'ৰা ছোৱালীয়ে ৰখি থাকে যে ন তাৰপিছত তোৰ ধৰি লোৱা এটা এটা সময়ত মানে তোৰ ভূমিকম্প অহাৰ নিচিনাকে এনেকে কঁপি যায় নহয়।
অহ।
তাৰপিছত তাত কঁপি যায় তাপিছতো মোৰ মানে ভয় লাগি গৈছিলে।
অ।
তাৰপিছত সেয়া হ'ল আও, চা কন আমি আহিলো। নামি আহি ইফালে তোৰ কিবা ঢেঁকী এটা আছে পুৰণি মানে। তাৰপাছত তাত কোনে যুদ্ধ হোৱা কিবা মূ প্ৰতিমূৰ্তি তাৰপিছত আকৌ বা হেৰি আছিলে বাট চৰা।
আহ।
তাত মানে জিৰণি চৰা বাট চৰা এইবিলাক আছে।
উম উম।
আকৌ পানী পানী তাতো শিৱলিংগ এটা আছে হা। অ কি শিৱ মূৰ্তি এটা বৰ ধুনীয়া এক- দম মানে তোৰ দূৰৰ পৰা চালে যেন দ সঁচাকে শিৱ পাবা আৰ- ক্ষী আছে নেকি এনেকুৱা লাগিছিলে, তাত। অ আগৰ পৰা আঁতৰ পা বস্তুবোৰ তেনেকুৱা লাগে। সেয়া চালোঁ নহয় তাৰপিছত আহি মহাভৈৰৱ মন্দিৰলৈ গ'লো।
অ।
মহাভৈৰৱ মন্দিৰতো প্ৰথমতে গৈয়ে
ওচৰতে নেকি তাত, মহাভৈৰৱ মন্দিৰটোৰ ওচৰতে নেকি?
ওচৰতে ইমান দূৰ নহয়, উম। তোৰ মোৰ এঘন্টামান এঘন্টা দেৰ ঘন্টামান লাগিলে আহোতে। এঘণ্টাত এঘণ্টা নাই লগা আধা ঘণ্টামান লাগিছে। উম হয়তো মই ওচৰৰ বাটো আছে চাগে মই আকৌ চিনি নাপাওঁ যে।
সেইতে জেগা আকৌ ধেৰ নহলে ওলাব য'ত ত'ত পাৰি যে।
অঁ আৰু যুপতিটোৰ ৰাস্তাই বেলেগ - বেলেগ তোৰ একেই নিচিনা লাগে।
উম ক'বাত গৈ কবাত উলাবিগে।
উম তাৰপিছত সেই সেই এ আকৌ মহাভৈৰৱ মন্দিৰলৈ গ'লোঁ মহাভৈৰৱ মন্দিৰতে প্ৰথমতে প্ৰতিমূৰ্তি এসোপা আছে।
অ।
তোৰ ধৰি লওক পেম হেৰিয়ৰ উম পাৰ্বতী -শিৱ এনেকৈ কিবা কিবি
অঁহ।
তাৰপিছত আকৌ ভিতৰলৈ গৈ তই অকণমান - অকণমান যোৱাৰ পিছতে গেটখন খোলাৰ পিছতে গেটত তোৰ মানে ষ্টেপ আছে বহুত তলৰ পৰা ওপৰলৈ পৰা বা ওপৰলৈ উঠি গ'লে তাৰপিছতে তই দেখিবি এটা ধুনীয়া বহুত বগা একদম হেৰি শিৱ মূৰ্তি এটা ডাঙৰ।
অঁহ, অঁহ।
তাৰ ওপৰৰ পৰা পানী পৰি থাকেতো মানে কিনো কোৱা ধুনীয়া হুম! অ। শিলত বহি থকা নিচিনাকৈ মানে ধ্যান কৰি থকা নিচিনাকে।
বহুত ভাল লাগে আঁতৰ পৰা লাগে, অঁ-অঁ-অঁ সেইটো কাৰণে সুধিছো।
সেইয়া মহাভৈৰৱ মন্দিৰত তাৰপিছত তাৰ আৰু আকৌ সোমাই গ'লে হেৰি দেখিবি তাতে সেই উম হেৰি কি কয় এ তোৰ গৰু গোঁ গৰু মাতা মানে হেৰি এটা মূৰ্তি আছে আৰু।
অ
তাতে বন্তি জ্বলাই ৰাখিছে, মই যোৱা দিনাখনি সোমবাৰ হল তাতে।
অঁ।
তাৰপিছত সেই তাতে মই সেইৰি ব্ৰতে গৈছিলোঁ মানে।
উম।
তাৰ পিছত তাৰে ভিতৰলৈ গৈ বন্তি দিলো আৰু ভিতৰলৈ সোমাই যো যোৱাৰ লগে-লগে তোৰ উম। তাত শিৱলিংগ এটা আছে, শিৱলিংগটোত পানী দিব লাগ পানী দি তাত তই মানে চুব-চুব পাৰিবি মানে আমাৰ ইয়া - ইয়া মন্দিৰবিলাকত চুবলৈ নিদিয়ে ন আমাৰ ছোৱালীমানুহ বুলি, তাত চুবলৈ দিয়ে। তাৰপাছত মই চুই-চুই চোহে মোৰ এনেকুৱা লাগিছে কি মোৰ মানে গোটেই সৰ্বশৰীৰ যে মোৰ একদম শান্তি হৈ গ'ল।
উম।
তেনেকুৱা হ'ল তাৰপাছত আহিলোঁ মহাভৈৰৱ- মহাভৈৰৱ মন্দিৰত সেয়া নহয় তাৰপিছত ভৈৰৱী মন্দিৰলৈ আহিলোঁ, ভৈৰৱী মন্দিৰত আকৌ বহুত ষ্টেপ
অঁ।
ষ্টেপবিলাক বহুত মানে এবাৰ উঠা নহয়, এবাৰ আকৌ নমা তাৰপিছত আকৌ উঠা আকৌ নমা তেনো কুৱা মানে বহুত ষ্টেপ, তোৰ ধৰি লওক কমেও দুশটামান ষ্টেপেই আছে। তাৰপিছত তোৰ তাৰপিছতে তাত পাৰচ পাৰ আছে আৰু।
উম এ ভাল লাগে এইবিলাক চাই চাকি মানে আহিবলৈ মন নাযায় ন?
উম, মইতো আহিব মোৰ মানে আহিবলৈ মন নাই। অ ইমান দেৰি ৰখিছো যদিও মোৰ মানে আমনি লগা নাই। তাৰপিছত আকৌ আহিলেও তাৰপিছত সেইদিনাখন সেয়া গ'লেই নহয় দুদিন। অ এদিন তাৰপিছত এদিন গ'লো মই সেই দৰং কলেজ চাবলৈ আৰু এদিন হেৰি উম তেজপুৰ বিশ্ববিদ্যালয় চাবলে।
অ
তেজপুৰ বিশ্ববিদ্যালয়খন কিমান ডাঙৰ সেই কিবা ভাবি নাপাওঁ আও যোৱাৰ পিছতে তোৰ ফুলনি আছে। কিমান ধুনীয়া লাগিছে আৰু তাই তাত যে হেৰিয়ৰ হেৰিটো লাইব্ৰেৰীটো ইমানেই ধুনীয়া নহয়।
উম, বহুত-বহুত ভাল লাগে চাবিচোন বিশ্ব মানে দৰং কলেজখন ভাল লাগে আকৌ দেই।
দৰং কলেজখনো ভাল লাগে আও মই আকৌ মই প্ৰথমতে ভাবিছিলোঁ দৰং কলেজখন দৰঙত আছে।
অ
তাৰপিছেত অ নহয় তেজপুৰতে আছে মই সেইটো জনা বেছিদিন হোৱাই নাই এবছৰমান হৈছে।
উম-উম
তাৰপিছত সেই মই যেতিয়া তেজপুৰ যাম বুলি ভাবিলোঁ তেতিয়াই ভাবিছোঁ দৰং কলেজত এবাৰ সোমাই আহিম তাৰপিছত এতিয়া কলেজত সোমালোঁ দৰং কলেজতে সেই কিবা বি হেৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ যথেষ্টখিনি মানে কথা লিখিতভাৱে আছে
অ
ভাবিলোঁ তেজপুৰ বিশ্ববিদ্যালয়টো এবাৰ সোমাই যাওঁ ত' সেইকাৰণে তেজপুৰ বিশ্ববিদ্যালয়ত এপাক সোমাই আহিলোঁ।
ভালে কৰিলি দে
উম, ভাল লাগিলে তাৰপিছত আকৌ সেই তাৰপিছত আহি বিশ্বনাথ ঘাটত ৰখিলোঁহি
অ
বিশ্বনাথ ঘাটত আহ বনভোজ খালোঁ।
অ অ
তাৰপাছত তাতো সেই বহুত ডাঙৰ-ডাঙৰ শিল দুটামান আছে।
অ আছে অ
বিশ্বনাথ ঘাটত
উম, আছে।
তাৰপিছত আকৌ সেই আজিকালি সেই আমি যে এবাৰ যে গৈছিলোঁ বিশ্বনাথঘাটলে তাৰপাছত সেইবাৰতকে এইবাৰ বহুত মানে সলনি দেখিছো মই গম পাওঁ এতিয়া হেৰি এটা বহালে নহয় মূৰ্তি এটা শিৱৰ
অ ভালে হ'লে দে
অ শিৱ মূৰ্তি এটাৰ মানে তোৰ পকা খুটা এটা ওপৰত সেইটো হেৰি কৰিছে আৰু নদীৰ মাজত আছে একদম পূৰা
কিমান ভাল লাগে চাগে
কিমান ভাল লাগিছে মোৰ মানে তোৰ মানে কি বুলি ক'ম আও মই দে খিচো মানে কি লাগিছে নহয়
উম সেইটোৱে টো কৈছো না আহিবলে অকনো মন নাযায় একদমো
উম তাৰপাছত তাতে বনভোজ খাই বহুত দেৰি ৰখিলোঁ
উম
বহুত দেৰি ৰখা পিছত যেনিবা সেই সেইখিনিতে মন্দিৰ এটা আছে যে মন্দিৰতে বন্তি চাকি দি পিনি
উম উম উম এ কি এইবিলাক মানুহক সচাঁগে চব যাব লাগে দেই চাব লাগে এইবোৰ বহুত বস্তু চাবলে আছে।
আৰু তাত পূজা দিবৰ কাৰণে থালি পায় নহয় থালিবিলাক থালি লৈ গ'লে তোৰ আকৌ মানে থালিখন উভতাই দিয়ে
অ
ঘৰলে লৈ আহিবলে তাৰপিছত যদি বোলে মোৰ তাতে ৰখাই দিবলে মন তেতিয়া ৰখাই দি থৈ থৈ আহিবও পাওঁ।
নিজৰ লগত কথা আও।
নিজৰ লগত কথা উ, তাৰপিছত এই কলাক্ষেত্ৰ চালোঁ নয়ণপুৰত তাৰপিছত হেৰি
তাতো আমাৰ বহুতো বস্তু সংৰক্ষণ হৈ আছে অ,
অ, বহুত সংৰক্ষণ হৈ আছে।
ভিতৰ সংগ্ৰহালয়ত আমি চাইছোগে নহয় বা মানে আগৰ দিনৰ কাপ পোৰ কানি বাদে চাচোন কিমান কি- কি থৈছে অ,
অ, পা তত পাট মুগা পা ধৰি চব আছে দেখিছনে?
উ, চব তাঁতশাললৈকে আছে আও ইমান
তাৰপিছত এদিন সেই লখিমপুৰৰ ফালে যাম এ হেৰি তাত এ গ্ৰাম্যনভূতি বুলি যে আছে সেই তালে যাম মই সেইকণ জেগালে যোৱা নাই নহয় সেইকন জেগালে যাবলে মন আছে।
সেইখন নতুনকে খুলিছে।
অ, নতুনকে খুলিছে পাছত আকৌ লেটেকু পুখুৰীলে গ'লো।
অহ',
এইযে হেৰি অ, মাধৱদেৱৰ জন্মস্থান
অ, ভালে কৰিলি দে চব -চব লগতে মাই আহিব লাগে নহলে নগ'ল সময় নিমিলিলে নিমিলে নহয় উম, চবফালে মিলিব লাগিব তাকেহে ময়ো যাম বাও এদিন তাকে ফুৰিবলে যাব লাগিব।
অ', অ', মই গ্ৰাম্যনভুতিলৈ গ'লে তোক বাৰু ক'ম।
অ, কবিচোন বাৰু যদি একো অসুবিধা নহয় যাম।
উম- উম
উম,
তাকে বাৰু হ'ব দে।
অ, হ'ব।
উম -উম